কি কৰি আছে? কি কৰি আছা?
অ' হেই তামোল খাই আছো।
মই দালি আলু ভাজি কণী বনাই আছো।
বেঙেনা তুলি আছো। শুকান মাছ ৰান্ধিম কঠাল গুটি দিম।
মই টিফিন বনাই আছোঁ কামত লৈ যাব যে।
যোৱাইয়ে?
অ'। মানে ৰাতিপুৱা উঠিকিনে আলু ভাজি বনালোঁ দালি বনালোঁ এতিয়া কণীটো বনাই ভাত বনাই দিম। চাহ টাহ খালা?
খালো খাই তামোল খালো।
অ স্কুল খোলা ল'ৰা ছোৱলীৰ?
অঁ আজি সোমবাৰ।
উ আমাৰটো গ'ল কালি এটা পৰীক্ষা আছে কালি শেষ। বন্ধ হৈ যাব গৰম বন্ধ দিব।
আমাৰ ছোৱালীৰটো দুই তাৰিখে হব পৰীক্ষাটো।
আকৌ কেই তাৰিখে শেষ হ'ব?
চাব লাগিব।
ৰুটিন দিলে?
ৰুটিন দিলে। দেউতাকে চাই মই ইমান চা চ
ইেই দেখা অ
অঁ।
সিহঁতে ভাত চাত খাই যায় স্কুলত?
ভাত পানী খাই যায় অলপ অলপ খাই যায়।
অ
এতিয়া বনাব বাচ্ছা পানি
বান বনাই আছো। কিবা চব্জি তব্জি বনাম সেইবিলাক। আনি আছো।
নিজৰে গছ পৰা?
নিজৰ গছৰ পৰাই আনি আছো।
সেইটোৱেতো ভাল গছৰ চব্জি খোৱা ভাল নহ'লেতো বজাৰ চবজি ভাল নহয়।
উৰহি গছ উঠিছে, এতিয়া হোৱা নাই।
ছে ন?
অ ডাঙৰ হৈছে, হব চাগে! এটো মাহতে হয় নেকি!
ফুল দিছে নেকি?
ফুল দিয়া নাই।
অ তেনেহলে সময় লব। ঠিকে আছে গছ থাকিলে নিজৰ বস্তু কিবা নাথাকিলেও বনাব পাৰিবা।
এতিয়া আকৌ ৰঙা বিনি‌ কিবা এটা আহিলেহে যাব। এতিয়াও অহা নাই আহিলেহে যাব। কালি এটা আহিছিল লৰাই গৈ আমি ঘৰত নাই লৰাই মাৰি থৈ আহিলে।
হাজাৰ টকা মাৰিলে, সি লৈ ললে দুইশ টকা। দেউতাকক দিলে কিনি উম।
এই পকেত খৰচ ৰাখিছে।
উহ।
লাগেইতো ল'ৰা ছোৱালী।
পঞ্চাশ টকা তাক পঞ্চাশ টকা টা খাই দিলে সি কৈ আছে মা পঞ্চাশ টকা খালো আৰু এইয়া স্কুটি এটা আছে তেল চেল লাগে।
ইটো - ইটো। হাত খৰচ দিব লাগে ল'ৰা ডাঙৰ হৈ এতিয়া।
দিয়ে থাকে তাহাৰ দেউতাকে দি থাকে হ টকা পঞ্চাছ টকা এটা দি থাকে।
এইটোৱেটো। হে ল'ৰাওতো পৰীক্ষা লাগা নাই?
ল'ৰাৰ লাগিছে ছোৱালীৰ লাগা নাই ছোৱালী দুই তাৰিখে লাগিব।
তেনেহলেটো সাতটা পৰীক্ষা না?
তেনেহলেটো সাতটা পৰীক্ষা এদিন পাছে- পাছে দিলে চৈধ্য দিন লাগিব আকৌ সদায় দিলে
উম, সদায় দি আছে।
অ, তেনেহলে সদায়েই দিব।
সদায় দি আছে।
অ, ত্ৰিছ তাৰিখ কায়ে কালি পৰীক্ষা বন্ধ দিলে গৰম বন্ধ দি দিব লগে-লগে। দি
উম, আমাৰ দৰে সেই ল'ৰা ল'ৰা দুটাৰ পৰীক্ষা কালি শেষ হ'ব।
কালি বাটাবাৰী যোৱায়ে ফোন কৰিছিলে কৈ আছে আৰু কেতিয়াও নাযাও মোৰ কাম না লাগিলে কোনো নাহে এইটো এইটো কৈ আছে পিছত ক'লো যে এতিয়া এইটো কাম যদি শেচ হৈ যায় পিছত আমি ক'ত যাম এইটো এতিয়া কামটো পাইছো ৰাখিব লাগিব নহ'লে কি কৰি খাম আমি ইমান দিন বহি আছো ঘৰৰ আছে ঘৰত চাউল নাই সি কি কৰিব
কালি তাৰমানে যোৱা নাই
উম
কালি দাল গ'লে ইমান কথা নকলেহঁতেন মই অকলে গৈছোঁ যে ময়ো ভাবিছিলো যে নাযাম নাযাম বাল ভাবিলোঁ যে নগ'লে এইটো কথাটো বেয়া হৈ যাব
ঠিকে আছে গৈ কেনে ভালে কৰিছে এতিয়া ইমান দূৰত মোৰ হাতত এক টকাও নাই যে মই যাম পইচা থাকিলে মই গলোঁ ইয়াতে নিজৰ পইচাই নাই
ওচৰত থাকিলেতো একেলগে যাব পাৰিলেহেঁতেন
এইটো ইটো দূৰৰ পৰা গ'লে অকলে গ'লেও অহা যোৱা আকৌ দুশ টকা এটা লাগিলেহেঁতেনে ট এশ টকাই নাই দুশ টকা কৰিব আনি ৰাতি দুই কেজি মান চাউল আনিলে বাকী এতিয়া আজি পইচাটো কালি কৰিছে এতিয়া নিদিয়ে নহয় এদিন পাছতহে পইচাটো চাব পাৰিম আজি পইচা কৈ আছে এহেজাৰ টকা এটা চাম পিছত বজাৰ কৰিম। কাম কৰিবলে তো নাই নাই এজ এ নাৰছিং এইটো আছে নহয় এজেন নাৰ্ছিং টো পাৰ হৈ এইটো ককলি পাৰ্ক বুলি কয় কি গৈ পালে নদীটো পাৰ হ'ব লাগে দূৰত আছে নদীটো পাৰ কৰিব লাগে সেইটো কাৰণেইটো ইমান দূৰত
হ'ব। সেইটো ছাইড ত দূৰত হ'লেও নিজৰ নিজৰ লগতে আছে সেইটো চাইড দূৰৰ হ'লেও
কৰি থাকিব কষ্ট হ'লেও কৰিব লাগিব নহয় পইচা নাই হাতত।
এইয়া গাড়ী আছে ইমান কিয় দূৰ লাগে
মানে খোৱাৰ বস্তুটো দি দিব লাগে নহ'লে তাতে কালি চাহ একাপ খাই দুপৰীয়া খালে। বা ভাত চাত খোৱা নাই চাহ খাইছিলে দুপৰীয়া এতিয়া মই মানা কৰিছোঁ একো নালাগে যে মই টিভিন বনাই দিওঁ যিটোৱে আছে ঘৰত সেইটোৱে দি দিওঁ তুমি লৈ যাবা।
ঠিক আছে।
নহলেতো তোমাৰ আকৌ হেই চাহ খাব পেট নবৰে আকৌ পইচাটো এনেই যাব।
উম,
আজি তুমি ক'ত যাবা? অ আজি তো বেংকৰ কাম আছিল না
নহয়।
বেংকৰ কাম আছিল নেকি তোমাৰ?
চাম কংকুল চাম কি কয়।
আজি কৈ আছে নাৰ্ছিঙত যাব লাগে।
উচ দি দিম খালি এতিয়া মাটিতো। নাতিটো ধুনীয়াই লাগিছে, কফি কালাৰ।
এতিয়া কি কৰিবা ৰাখি দিবা নে দি দিবা!
ৰাখি পইচা দি দিম।
অ তাক কৈছা যে পইচা দি দিম।
পইচা দি দিম ৰাখি।
উ তাক কৈছিলা যে পইচা দি দিবা বুলি।
নাই কোৱ। কব লাগিব।
উম। এ য'তে ত'তে গ'লে তল লগত লৈ যাব পাৰিবা থৈ দিবা এটা উঠাই কেনে লাগে। লাগে
সেটো কৰিম। আনিছ আকৌ দি দিম। সি লৈ লওক। সি লৈ ল'ব।
এইটোৱেটো। এতিয়া ভাত বনালে মোৰ ৰন্ধা বঢ়া হৈ যাব।
নাই আমাৰ এতিয়া বহুত বাকী আছে। অলপ গুটি বাচিব লাগিব।
কি?
অটল গুঠি বাচিব লাগিব।
এইকেইটা বাচিৰেতো সোমাই যায় কঠাৰ গু টি হেৰি বহুত বস্তু আছে আগ পাত এইবিলাক বাচিলে কমাই যে
বাটটো হৈ আছে, হোৱাৰ পিছতহে এইবিলাক কৰি থাকি।
মোৰো হৈ গৈছে এতিয়া বাদটো বহাই দিম হৈ যাব উম
হ এতিয়া ছোৱালী ক'ত
সি টোপনি পৰা উতি খেলি আছে দাতেই নাজানাই এতিয়ালৈকে এইমাত্ৰ উঠিছে
আমাৰ ছোৱালীটো সোনকালে উঠে
মাতি দিও সোনকালে উঠি মচিদত যায়
নীয়
ম-মজিদৰ পৰা আহি স্কুলত যায়।
হয়টো বাৰু গটেই মাদহত যাব লাগে। আমাৰ সেই ইয়াতে দুপৰীয়া মাদ্ৰাছা পঢ়ে যে
অ'।
হ'ব তেনেহ'লে
অ ঠিক আছে ৰাখি দিয়ম